ঐ কি কৰিছ?
হেল্ল'?
কি কৰিছ? কি কৰিছ?
হেল্ল'?
হেল্ল'? হেল্ল'? হেল্ল'?
হেল্ল'?
হেল্ল'? হয়।
অ' ক।
কি কৰিছ?
হেল্ল'?
এ হেল্ল'? কি কৰিছ? হেল্ল' - হেল্ল'? এ আছোঁ এনে। তই?
কি কৰি আছ?
হেল্ল'? হেল্ল'? কি কৰিছ? কি কৰিছ?
উ
হেল্ল'? হেল্ল'?
খোৱা ভালনে বেয়া?
এ ভালে - ভালে। তোৰ? তোৱালি?
বাকী এতিয়া কৰিবি কি কচোন? আমাৰ কাম এটা কৰিব লাগিছিল নহয় এতিয়া।
অ' - অ'। কি কাম আছিলে? কি কাম আছিলে?
এই খেল এটা খেলো আহ।
অ'। এই ভলীবলটো আ- ভলীবল আহিছ নেকি?
হেল্ল'
ঘূৰিব লাগিছ নেকি?
খেল এটা খেলো আহ।
ক ক
আহ
হেল্ল'
দৰিব আহিছা নেকি?
নাই নাই খেল খেলিব আহিছিলো। অ ত কিয় খেলৰ কথা কৈছিলি কি খেল আছে কচোন?
কি খেলিব বুলি?
নহয় ন ভলীবলৰ কথা কৈছিলে কিবা বোলো খেলিবলৈ যাম।
হম
ভলীবলক ভলীবল খেলৰ কথা কিবা খেলিব যাম বুলি কৈছিলি কি? খেলিবা
কি খেলিব গৈছ?
ভলীবল ভলীবল
কিমান খেলিৱ পাৰ তই
ভলীবল ঠিকেই আৰু ঠিক ঠাক আৰু
হেল্ল'
হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
কিমান খেলিব পাৰ তই
কি বস্তু
শুনিছ নাই।
হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
হেল্ল'
শুনিচ নাই
আছো আছো শুনি আছো তই কচোন কি হৈছে। তই কৰি আছ কি শুনিছ নাই
ভলিবল খেলিব গৈছিলি।
আহ গৈছিলো গৈছিলো। তই কি কৈ আছ এই ভলীবল কত খেলি আছ তই
এই আমাৰ ঘৰৰ ওচতে এয়া মানে খেলৰ এখন ফিল্ড এখন আছে তাতে এই চাৰ জনে
অহ অ অহ অহ অ অ এটা এইটো
মই যাব মই যাব পাৰিম নে নহ তই আহি তই আহিব পাৰিবি ন ইয়াত হেল্ল' তই কেতিয়া আহিবি ক হেল্ল' এতিয়া আহিবি শুনিছ নাই হেল্ল'